হেল্ল' নমস্ নমস্কাৰ কত আছা।
এ মই এইফালে আহিছিলো তোমাৰ লগত এটা বিশেষ কথা আছিল তাৰ কাৰণে ফোন কৰিছিলো আজি।
আহ কোৱাচোন।
তোমাৰ কলেজীয়া জীৱনটো কেনেকুৱা চলি আছে।
ভালেই ভালেই-
মোৰ বাৰুতে ভালেই চলি আছে।
উম
এটা কথাত চাহ তাহ খালো কথা এটা। কোৱাচোন তোমাৰ কলেজীয়া জীৱনতো বেছি ভাল লাগে নে স্কুলীয়া জীৱনটো বেছি ভাল লাগে।
মোৰতো স্কুলীয়া জীৱনতো বেছি ভাল লাগে। মানে আগতে স্কুলৰ চব- মানে লগৰ খিনি একেলগে পঢ়ি অহাকে আকৌ লগ পাই থাকো ন মানে স্কুল লাইফতটো বেলেগ আৰু এতিয়া- কলেজ লাইফটো বেলেগ এতিয়া স্কুল লাইফটো মানে বহুত বেলেগ। আৰু
অঁ এতিয়া তোমাৰ কলেজত আমি নতুন বন্ধু বান্ধৱী বনাব পৰা নাই নেকি-
আছে বাৰু কলেজত ন আছে আছে। আছে বহুতখিনিয়ে আছে।
অ তোমাৰ প্ৰথমে দিগদাৰ হৈছিলে নে নাই সেইটো কোৱাচোন।
প্ৰথমতে দিগদাৰ হৈছে বাৰু মানে অকলে অকলে সে ক্লাছ কৰিব লাগে মানে অকলে মানে কি চব মানে ইমান চিনাকি নাথাকে তাত কেইদমান গৈ গৈ সেই মানে চিনাকিটো হয় আৰু লাষ্টত- সেইটো কাৰণে।
তাৰ পিছত-
তোমাৰ কেনেকা।
মোৰ বাৰুতে ভালেই চলি আছে মোৰ কলেজৰ জীৱনটোহে বেছি ভাল পাইছো। কাৰণ তাৰ নিজৰ সেই ইচ্ছামতে মানে ক্লাছ কৰিবও পাৰি নকৰিবও পাৰি
উম সেইটো হয় বাৰু
অ এতিয়া স্কুলীয়া জীৱনতো আমাৰ হেৰি হয় চব ক্লাছ কৰিবই লাগিব বাধ্যতামূলকেই হয়
সেইটো হয় বাৰু মানে আগৰ মেমৰিবিলাক বেলেগ আৰু পিছে তুমি তোমাৰ নামটো কি আছিল বৰ্তমান
মোৰ নামটো এল পি আছিলে।
অ অ ঠিকে আছে ঠিকে আছে। মোৰতো চুৱেন আলি
অ এতিয়া তুমি কলেজ যোৱা নাই।
নাই এতিয়া ৰাতিপুৱ নহয় কেনেকে কলেজ যাম।
উম এইবাৰ এতিয়া তোমাক কথা সোধা নাই তোমাক সুধিছো আৰুি কলেজ গৈ আছানে নাই-
এতিয়া বন্ধ এতিয়া গৰম বন্ধ দিছে।
অ গম বন্ধ দিছে নেকি-
মানে এতিয়া গৰমৰ খুলিব আৰু
আমাও বন্ধয় হৈ আছে বাৰুতে-
অঁ তুমি ক'ত লৈছা এডমিশ্যন-
মই এডমিশ্যন ল মই দৰং কলেজতে পঢ়ি আছো বৰ্তমান-
দৰঙত-
উম তুমি এইবাৰ থাৰ্ড চেমত পাইছা ন-
থাৰ্ড চিয়েমৰ তেজপুৰ কলেজত-
মানে এক্জাম দিছা চাগৈ ছে
সেইকেইটা ফাইনেল দিছে পাই এক্জাম সেই কোইছে মাজতে-
অ অ অ, পিছে এচাইনমেন্ট বিলাক কৰি কেনেকুৱা লাগে তোমাৰ
এচাইনমেন্ট কৰি ভালো লাগে বেয়াও লাগে মানে কৰি মানে কৰি বেয়া লাগে কৰিবই লাগিব মানে দিবই লাগিব ন আকৌ নম্বৰটো নাপাম নহয় নহয় পিছলে
উম সেটো ক্লাছ এতিয়া এটেন্ডে নকৰা তুমি ক্লাছ স্লাছ এটেণ্ড কৰা নকৰা বেছিভাগ
কৰোঁ ক্লাছ কৰোঁ বাৰু
অ
ছিক্সটি ফাইভ পাৰ্চেট মান থাকে
অ মানে বাকী তুমি কিবা কাম চামো কৰি আছা নিকি মানে শিক্ষাৰ লগতে কিবা শিক্ষাৰ লগতে বিজনেছো কৰি আছা ন তুমি
বিজনেছ আছে কাইলে মানে বৰদোৱা যাম বুলি ভাবিছোঁ মানে
উম কিয় বা যাবা কিবা কাৰণত যাবা নিকি
বৰদুৱা কিয় কিহৰ কাৰণে যায় এনে যাম চাকি থাকি জ্বলাম আৰু ফেমিলি খিনি যাম এনেও লগৰ খিনি যাম বাৰু তুমি যোৱা যদি অওঁ ওলোৱা
অ ওলাম ওলাম দিয়া
ন
হুম
তেনেকে আমি এ ধুনীয়াকে যাম আৰু মোৰ কাৰখনকে লৈ যাম ন স্কৰপীঅখনকে লৈ যাম ন
অহ লৈ যাবা একো নাই পিছে তোমাৰ বিজনেচটো কিহৰ ওপৰত কৰি আছে
মোৰ এনেকে গাড়ী চাড়ী আছে ডাম্পাৰ চাম্পাৰ আছে জেচিপি আছে
আচ্ছা গাড়ীৰ বিজনেচ কৰি আছা ন তুমি
কি‌ কৰিছা তুমি?
হ মই এতিয়া বিজনেছ কোৱা নাই মোৰ দেউতাই খেতি কৰে তাতেই মানে মই হাত সহায় কৰি দিও আৰু
খেতি কেনেকে চলিছে বৰ্তমান।
খেতি বর্তমান এতিয়া ধানৰ ছিজন আহিছে। ন মানে ধানৰ হেৰি আহিছে এতিয়া ধানৰতো এতিয়া বৰষুণে দিয়া নাই বৰষুণটো দিলে কঠীয়াটো মানে ছটিয়াব পাৰি আৰু কঠীয়া এ চিগিছো ধানটো ছটিয়াব পাৰি তেতিয়াহে কঠীয়া হ'ব
ঠিকে আছে ঠিকে আছে
উম তুমি কাম এটা কৰিবাচোন কাইলে মোৰ লগত এগ্ৰিকালচাৰ অফিচ ওলাবাচোন
কিহৰ কাৰণে?
এই মানে ধান দিয়া কথা আছিলে তাত
অ হ'ব বাৰু কেইটামানত যাবা?
তোমাৰ এনেকুৱা কিবা হেৰি কি আছিলে মাল নিয়া গাড়ী আছে নিকি?
মালনিয়া গাড়ী এই লগৰটো আছে বাৰু কচোন কিয় কিয় এটা মাল নিবা ন তাত,
মানে তাত মানে মানুহৰ যিমান মাটি আছে তাৰ হিচাপে মানে ধান দিয়ে।
হু
মোৰ বিশ ত্ৰিশ বিঘা মান আছে তাৰ কাৰণে মানে অলপ হৰ মানে পাম দছ দছৰ দছ নহয় পঞ্চাশ কেজি মান ধান পাম চাগে
এই বলেৰ এখন আছে বলেৰ পিকআপ এখন
অঁ সেইখন লৈ ল'বা তেতিয়া মানে মই লৈ আহিব
অ তাক মই কম দিয়া নহলে তুমি মই তাক কৈ তোমাৰ তাৰ নম্বৰটো শ্বেয়াৰ কৰিম তো তুমি কথা পাতি ল'বা তাৰলগত-
অ এনেই তুমি তাক সুধিবাচোন ভাড়াটো কিমান লয়?
অ কমাই লব চাগে।
এ বেছি দূৰ নহয় খুব বেছি দশ কিলোমিটাৰ বা বিশ কিলোমিটাৰ আণ্ডাৰতে হৈ যাব তেওঁ ভাড়াটো কিমান লয় জানিলে ভাল।
অঁ হ'ব হ'ব মই মই ফোনটো লগাই তোমাক কৈ দিম।।
আহ। তাৰপিছত তোমালোকৰ এইফালে কোনোবা খেতি কৰা নাই তোমালগত? তুমি দেউতাই আছে খেতি কৰে জানো? উম উ উম অ এ কঠীয়া হয় মানে বৰষুণ চৰষুণ দিলে,
নাই নাই বৰষুণ বৰ্তমান মানে- দিয়া নাই মানে দিয়ে মানে ইমানো নিদিয়ে আৰু ৰ'টো বেছিকে দিছে নাই এতিয়া গৰম বহুত পৰিছে এতিয়া মানে ভালকে মানুহে কাম কৰিবই পৰা নাই। পৰা নাই। সেইকাৰণে অ সেইটোৱে এতিয়া মানে। কঠীয়াতো ওখ হৈছে বাৰু এইটো উঠাব, কলৈ মানে মানুহ এতিয়া ৰ'দত‌ কাম কৰিব নোৱাৰে ন ইমান ৰ'দত কেনেকে কাম কৰিব কোৱাচোন?
উম বহুত গৰম দিছে আজিতো বহু ইমান গৰম দিছে নহয় মানে মই সেইফালে। পথাৰলৈ যাবই পৰা নাই।
সেইটোৱে মানুহে ওলাব পৰা নাই ইমানে এনেকা ৰ'দ দিছে।
উ সেইফালে মোৰ ঘুৰাই মানে সেই পৰ পৰি যাব লাগিব তেনেকুৱা হ'লে। এ ঠাণ্ডা দিন আহিলে আকো মানুহে কয় নহয় গৰম দিন ভাল বুলি বুজছে‌, নাই মানে এনেই কেনেকুৱা হয় মানে ঠাণ্ডা দিন- আহিলে মানুহে কয় গৰম দিনটোয়ে বেছি ভাল আৰু গৰম দিনটো আহিলে মানহে ঠাণ্ডা দিনটো ভাল। তুমি কব বুজিবা কি কোৱাচোন?
সেইটো হয় বাৰু-
উম এতিয়া মানে যোনটো মানে মানুহক কম মানে যোনটো মানুহৰ মানুহৰ ওপৰত হেৰি বেছি কৰে সেইটোৱে মানে কমফৰ্টেবল সেইটোৱে মানে মানুহৰ ভাল লাগে আৰু
অ এইটো কি বুলি কয় তুমি কলেজত এ মেজৰ কিবা লৈছা নেকি-
আহ মেজৰ সংস্কৃত লৈছো-
অ অকণ কোৱাচোন সংস্কৃৃতৰ বিষয়ে-
এই তেনেকে মই মানে ইমান কলেজ চলেজ নাযাওতো সেইকাৰণে মানে ইমান সংস্কৃত নাজানো কাৰণ আমাৰ ইলিছতে লিখিবলগীয়া হয় যে আৰু ভূগোল চাবজেক্টটো লৈছো।
আহ
ভূগোলত বহুত মানে এ কলল্প আৰু হেৰি দিয়াতো মানে ক্লাছ কলে যাবই লাগে
উম আৰু তুমিতো বৰ্তমান এতিয়া কিবা জব এটা কৰি আছা ন কিমান মিটাৰৰ মানে অলপ মানে মই সোমাম বুলি ভৈছো মানে- তুমি অলপ বুজাই দিছোন কেনেক কি কৰিব লাগে।
মানে স্মাৰ্ট মিটাৰ কি আ হৈছে জানা মানে এতিয়া পুৰণা মিটাৰ বিলাকত এতিয়া মানুহে ৰিডিং ল'ব নাহে মানে- ৰিডিং ল'ব নাহিলেতো মানে পইচাটো যোনটো মানে বিল আহে সেইটো বিলটো দিব নোৱাৰিব।
অঁ অঁ
তাৰ কাৰণে এতিয়া মানে স্মাৰ্ট মিটাৰ লগোৱা হৈছে মানে স্মাৰ্ট মিটাৰ লগালে মানুহে মানে। এই চুৰটো মানে লাইটৰ চুৰ কৰিব নোৱাৰিব
উম উম।
আৰু কিছুমান মানুহে বহুত দিন লাইটৰ কিছিলে বিল নিদিয়ে-
আহ আহ
এইটোও এতিয়া এই এইটো হেৰিদি কৰিব নোৱাৰিব
অ সেইটো হয় বাৰু
সেইকাৰণে মানে এতিয়া স্মাৰ্ট কৰিছে কিন্তু কিছুমানে নলগা সেইবিলাকক এতিয়া নটিচ দিয়া হৈছে
অ অ
যদি সাত দিনৰ ভিতৰত নলগাই তেতিয়াহ'লে আৰু তেওঁলোকৰ লাইটটো কাটি দিয়া হ'ব মানে
অ মই মানে সোমাম বুলি ভাবিছোঁ মানে সটো কেনে কেনেকে কি কৰিব লাগিব এতিয়া প্ৰথমতে গৈ মেলি
তোমাৰ অনুভৱ আছেনে নাই মানে এনেকুৱা এই লাইটৰ কামৰ ওপৰত অনুভৱ
কৰিম মানে এইকাৰণে
একো নাই আমাৰ লগতে আহিবা অলপ মানে হেৰি শিকিবা তাৰপিছত তুমি কৰি ল'ব পাৰিবা একো নাই
অ সেইটো হয় বাৰু মানে কেনে কি কি শিকিব লাগিব এতিয়া গম পোৱা নাই ন বৰ্তমান
মানে দুটা কাম থাকে এটা থাকে তোমাৰ মিটাৰ ইনষ্টল কৰা আৰু এটা থাকে তোমাৰ হেৰি এপ মানে যোনটো মানুহৰ কাষ্টমাৰটো ৰেজিষ্ট্ৰেশচন কৰিব লাগিব ন
উম উম উম
ম'বাইলত এটা এপ থাকে সেই এপটোত তুমি কাষ্টমাৰক হেৰি কৰিব লাগিব তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব
আহ আহ
যে এই এইটো মানুহৰ নামত এইটো মিটাৰ এচাইন হেৰি কৰা হৈছে ইচো কৰা হৈছে মানে
উম উম
এ সেয়াই তেনেকুৱাই আৰু মানে লাইটৰ যোনটো কাম সেইটো যদি অলপ অনুভৱ থাকে তেতিয়াহ'লে বেছি ভাল
অ মোৰ বোলে ইমান এটা নাজানো বাৰু তেওঁ প্ৰথম শিকি লম কি কেনেকে কি কৰিব লাগে
কিয় কৈছো গম পোৱা মানে লাইটৰ বস্তু ন তেতিয়া মানে কাৰেণ্টটো তোমাৰ হেৰি ৰানিং কাৰেণ্টত লগাব লাগিব উম সেইকাৰণে তোমাতো এতিয়া তুমি এটামি এতিয়া লগাব পলৈ আকো লাইটত কাটি দিব নোৱাৰে ইমান খিনি মানুহৰ মাজত
সেইটো হয় অ সেইটো হয় সেইটো
উ সেইকাৰণে তুমি যেতিয়া লাইট টো কাটি দিয়া এনেই মানুহৰ হেৰি এই গৰমত থাকিব নোৱাৰা হৈছে
অ
তেতিয়াাত মই মিতাটো লবাৰ ল লগাবই নিদিব তোমাক অ যদি আমি লগাব যাওঁতে ফোন ফ'ৰটো লাইট নাই। মানে ট্ৰাসফৰ্মাৰটো হিচাপ যোনটো মানেট্ৰাঞ্চফৰ্মাৰ থাক তাৰ হিাপ ত মানেেই যোনটো জেকট আমি আজি লগাব গৈছিলোঁ। গৈ নোপোৱা চুকত সেইটোত মানে হেৰি হৈ যায় মানে বেছি কাষ্টমাৰ আছে মানে গৈ নোপোৱা চব
অ অ ক'ত আছে জেগাটো
জেগাতো উঠাই মৰা চুবুৰীৰ ওচৰদি গৈ পেলাই নুনমাটি ফালে তুমি চিনি পাইছা নেকি জেগাটো? উ ভালেই তেতিয়াহ'লে চিনি পোৱা যদি তুমিও যাব পাৰিবা আমাৰ লগত? এটা কাম এটা কৰিবা বুজিছা কাইলৈ তুমি ওলাবা একেলগে যাম বুজিছা মানে ভেকেঞ্চি এতিয়া খালি হৈছে বাৰু তে এটা মানে
প্ৰথমতে মোক শিকাই দিবা ন কি কেনে কি ক লাগে প্ৰথম ষ্টেজটো মানে কি কৰিব লাগে।
পচন্দ হৈছে আমাৰ চাব লাগিব তেতিয়াহে তুমি প্ৰথম চাই শিকিব লাগিব তাতে তুমি পেটিকেল কৰিব লাগিব তেতিয়া থাকিব পাৰিবা উম তুমি চাই ললে বেছি ভাল হয়। উম মোৰ হ'ল ছমাহ মানৰ বেছি হ'ল।
অ ঠিকেই পাইছা ন কামটো ন একোতো জঞ্জাল নাই।
ঠিকে আছে মানে এই বিলাক কি আৰু মানে মানুহৰ ইমান কথা শুনিব নালাগে বেলেগ কামত যেনেকৈ শুনিব লাগে।
অ এইটো হয় বাৰু।
কৰিব পাৰা তুমি কাম যদি কৰিব মন নাই ইচ্ছা নাই তুমি নকৰিলেও চলি যাব কেতিয়াবা।
উম উ।
এইবিলাকৰ কাৰণে মানে এইটো কাম বেছি ভাল পাইছো মই চবত মানে বেলেগ। কাম কৰা কৈ -
পিছে কাইলৈ তোমাৰ কাম আছেনে নাই?
কাইলৈ কাম হব লাগে মোৰ মতে, মানে এইকেইদিন মানে এইফালে মিটাৰ বিলাক লগোৱা। বহুতেই হৈ গৈছেতো।
উম উম।
কিছুমান কাষ্টমাৰে লগাব নিদিয়ে কাইলৈ ছাৰে কৈছে বোলে হেৰি যোনটো লাইট কটা মানুহ বিলাকক পঠিয়াম বুলি।
উম উম।
যেতিদি নলগাই তেতিয়া মানে লাইটটো কাইলৈ কাটি দিয়া হ'ব চিধা। ডাইৰেক্ট কাটি দিব কাইলৈ নটিচ দি থোৱা আছেতো চবক
উ উ মই মই কেতিয়া মানে সোমাব পাৰিম কামটোত?
তুমি লাগিব পোন্ধৰ দিনৰ ওপৰ লাগিব কাৰণ তুমি কামটো প্ৰথমে শিকিব লাগিব।
সেইটোৱে এইটোৱে।
সুধিব লাগিব তাত, চিলেকচন হব লাগিব, এবাৰতে ইণ্টাৰভিউত তুমি পাছ হৈ যাব। ইমান টান কথা নুসুধে তাত। খাল লাইটৰ কথা কেইটামান সুধিব সেইকেইটা যদি ক'ব প পৰা তুমি চিলেকশ্যন পাই যাবা।
অঁ হ'ব বাৰু।
তেতিয়া তুমি হেৰি চিলেকশ্যন পাই যোৱাৰ পিছত তুমি মিটাৰ কামটো কি কি থাকে এইবিলাক সুধিব।
উম উম।
তাৰপিছত তোমাক এটা আই ডি বনাই দা দিয়া হ'ব।
উম উম সেইটো হয় বাৰু ন তোমালোকৰ কেই টাইম তুমি তুমি কেইটা যোৱা তালে কাম কৰিবলৈ?
মানুহ যায় মই যাও তাৰচত এল এল কে যায়। তাৰপিছত এ ওপপা মানে গছ হুন্তাহে চাৰহত ইঞ্জিনিয়াৰো আহে মানে সেই মানুহ বিকে যায় আৰু বেছি নহয়। পাঁচ ছট মান যাওঁ মানে আমি লগাবলৈ।
ৰদো বহুত গৰম লাগে নহ এনেকে কৰিবলৈ।
ৰা কি কবা থাকিব নোৱাৰি মানে কি ৰ'দ। উম আজি এটা তাৰ মানে কেইখনমান ঘৰ লগাব গ'লো চিধা ৰদটো হেৰি পৰি গৈছে মানে মূৰে ঘূৰাই গৈছে।